হেল্ল' কি এয়া এ চাহ একাহ বনাব লৈছো
অ ৰাতিপুৱা ভাত পানী খালে
অ খালো খালো ৰন্ধা স খোৱা বোৱা অ ভালে ভালে খোৱা বোৱা কৰিলা হত
খোৱা বোৱা মানে মই ৰাতিপুৱা খালো এতিয়া নাই খোৱা
অ ম িকে আছা
মা ঠিকেই আছে অহ,
অ, ভাইতি স্কুলৰ পৰা আহিলে নেকি?
পৰা নাই আহা খোৱা বোৱা আপোনালোকে ক ঠিকে আছে।
অ- অ - অ ভালে আছে। বাকী আৰু উম, আজি বতৰ ৰ বৰ গম পাই খেতি বাতি কৰিছা হ নে মাটি ৰুলাও হা
মাটি ৰোৱা নাই হাল বোৱাইছে আৰু ৰুব হ'ব আৰু বেছিদিন নাই।
অ - অ - অ আমাৰ ঢাল বাই আছে মাটি এ ৰুম হোগিন্ত সেই। তাৰপিছতে হেৰি এনে টিউচন চিউচন নাই আজি।
অ- অ আম চাম খাবলৈ পাইছে নে?
আম খাই এ এদাই সৰুল এজোপা যি আছিলে। তাকে - তাকে কৈছো ৰম দুটা কৰিছিলে বোলো খালো। ছোৱালীয়ে জ্বলা অকনমান দিছিলে তাকো খাব নোৱাৰি ইমান জ্বলা দিছে।
অ, আম কঠাল খতমেই হ'লা আৰু চবা ঘৰত। হা আৰো শেহতীয়া এজোপা আছিলে কলে যে গৈ আহিছো আজিৰ পৰা ইন্টাৰ্শিপ খতম। তাকে আজি প্ৰগ্ৰেম আছিলে।
অ',
তাতে গৈ মেলি আহি পালোহি ঘৰ পাইছোহি আৰু।
অ - অ তোমাৰ এই ভৰিতটো যে হেৰি হৈছিলে নচোকা খাইছিলে ভাল হল নে।
অ, ভাল পাইছো পাইছো ভাল হৈছে আৰু।
অ, আৰু হেৰি নহয় তোমালোকৰ বা যে আছে। আছিলেহি সেই ককালৰ হেৰি হৈছিলে দে ভাল হৈছে নে?
মানে তাৰ অহানা শুনি নেকি আবেলিলে সেই ডক্তৰে। ডক্টৰ মানে ফাৰ্মাচী মানুহ এ আহিলো তি বেজি দিলে যে ভালেই পাই গ'ল তাৰপিছত তাই হস্পিটাললৈ নিয়া কথাছিলে। আকৌ ভাল পালে কাৰণে নিনিলেগে আৰু।
অ - অ তে আহ, গ'লগৈ নেকি।
ত' যোৱাকে নাই বা আছে যাব যা ন কেতিয়াকে যায়। নাজানো।
অ, হিন্দুৱে আহিছিলে নেকি? ভিনদ আহিছিলে ভিনদুৱে আহিছিলে নে কি নিবলৈ।
ভিনন্দ অহা নাই ভিনন্দ মানে হেই। হস্পিলৈ যোৱা হলে আহিলেহটেন নাই তাৰপিছত হস্পিতেল যোৱাতটো নহলে যে। তাৰপিছত সেইকাৰণে নাহিলে। ত'আগে আ ৰা কৰি
তোমাৰ এনেই হেৰি আবেলি যে ফিল্ডলৈ দৌৰিবলৈ যোৱা হ'ল
এইকেইদিন যোৱাই নাই আজি যাম বুলি ভাবিছো তাকে যা নেকি। কি হয় আৰু পানেই নোৱাাও অ, নোৱাৰা এনে। আম অকমান খজুলি ইমান শিকটি আহিছে।
অ, কেনে শিকটি আহিছে।
জানো আম তোকে কিবা ভাৱটো ম মনলৈ আহি আছে।
অহ, তাকে তাৰপা এনেই তুমি মিউজিক অ, ছোৱালী অহ, ছোৱালী আহি নেলোৱা হয় নেলোৱাক। ক্লাছ হে কৰি আছে নে কি জানো পাই এতিালকে আহি পোৱাহিয়ে নাই। অ, তাৰপিছতে এনেই তুমি এই গান চান। শিকোৱা মেলা সেইোৰ কৰি আছা নে কি
অ, গান চান শিকাও তাকে এতিয়া শিকোৱা নাই। নাই ম কি আমাৰ অক্টোবৰৰ পৰা মানে ইণ্টাৰভিউ আছে যে। অক্টোবৰৰ তাকে হেৰি আৰু কেইটাবা কিন্তু এই প্ৰেক্টিচ কৰিব কাৰণলে নিজকো টাইম অলপমান লাগে সেইকাৰণে এতিয়া এইবোৰ অকমান কমাই থৈছো সেইবোৰ। কটা লাগি থাকিলে মানে টাইম নাপাওঁ।
তাকে গৰম বন্ধ এয়া আজিৰ পৰা আৰম্ভ হৈছে আও।
অ 'আজিৰ পৰা হৈছে আৰু
অ' তাৰপিছত তোমাৰ সেই এন চি চি নে কি ক্লাছ যে। কৰি আছিলা সেই স্কুলত গৈ আছা নেকি।
এতিয়া দি থৈছে এইবোৰ পৰীক্ষা দি পেলাই চব এইবোৰ ঘৰত গৈছে যে আৰু এতিয়া আৰু আমাৰ ইউনিভাৰ্চিটিৰ কথা ছিলো বহুত দুৰণি দুৰনি যে চবো বন্ধ পালেহে অকণমান ঘৰলৈ যাব পাৰে সেইকাৰণে চবোৰ ঘৰলৈ গৈছে এতিয়া অফ হৈ গৈছে আগষ্ট পোন্ধৰ আগষ্ট আগে আগে মানে পুৰা পুৰা প্ৰেক্টিচ দিব আৰু সেই পোন্ধৰ আগষ্টৰ কাৰণে। কেতিয়াবা যেনিবা ৰক্ষা নহব আৰু ৰবলৈ আৰু।
তাকেহে বাকী ভাইটিয়ে পঢ়া শুনা কৰি আছে নে। ভাইটিয়ে অ' অ' এই গৰম বন্ধৰ বিগিদিন চাগে স্কুল বন্ধ সিহঁতে নিদিয়ে
সেহেতক নিদিব চাগে সেহেতক নিদিব চাগে অ' কেইদিনমান। বন্ধ দিব আৰু এসপ্তাহ মান চাগে তাৰপিছত ক্লাছ কৰিব চাগে। আমাকো আগতে তেনেকেই তেনেকেই কৰিছিলে আমাৰো
অ '
বন্ধ দিয়া নাছিলে আমাকো আমাৰ আকৌ আমাৰ আকৌ এইবোৰ ধেৰ লেঠা এইবোৰ ঢেৰ লেখা লাগিছিলে আমাৰ তেতিয়া কেলে কৰোণাৰ সেই। হেৰিও আছিলে যে আমি বাাৰ কৰোণা বেডছ নহয় তাৰ। তাৰ পাছতো বেটছ আমাৰ আগৰ খিনি এনেই পাছ কৰিলে।
অ' এনে পাছ মানে সেইবোৰে যদিও পাৰ্চেন্টেজ বেছি পাব লাগিছিলে কিছুমানক কমিলে কিছুমানে ফ ফেইল কৰিবলীয়াবোৰ পাছ কৰিলে সেই তেনেকুৱাই।
উম তেনে কোৱা হ'ল
ভাল কৰিবলগীয়া বিলাকে বেয়া কৰিলে।
উম তাৰপিছতে আমাৰ সেই আমাৰ হেৰি তেনেকুৱাই হয়। ন'
অ'
ক্লাচেই কৰিবলে নাপালো বন্ধই থাকিলে আমাৰ। নাইন শ্ৰেণীৰ কস্তুৰী টান
অ' আমাৰ এতিয়া ইহত নাইন টেষ্ট স্কুলত কৰিবই নে কি জানো পাই।
অ' অ'- নাইনও কৰিব চাগে ক্লাছ দেই সম্ভৱতঃ
অ' জানো কি কৰে নাজানো নহ নহয় এতিয়া এইবোৰ এ পঢ়াত অকমান বেয়াই হৈছে তাকে কৈছো ওচৰ লৰা কেইটমান দূৰণিত থাকে চাইন্ঞ্চসৰ বোলো তাকে ক্লাছ্লাছ এটা কৰি দিব কওঁ বোলো সিহঁতকে অকণমান বেয়া হৈছে পঢ়া শুনা এৰিছে
উম কৰিবলে মন কৰে
তাকেহে এইবাৰ এটা হয় নাইনত যে ৰেজিষ্ট্ৰচনো নহলে বয়সতটো কম হোৱা দেখি আকৌ এবছৰ
অ' এইবাৰ কি ৰৈ যাব লাগিব নেকি এতিয়া? এইবাৰ এতিয়া ৰৈ যাব লাগি অ
ৰিজেক হল যে ৰেষ্টেচন
অ
কম হৈ থাকিলে অ 'চাৰি পাঁচ মাহ মান কমি গুচি গ'ল আকৌ ইয়ে চবটচে সৰু বাকী খিনি চব আগবাঢ়ি গুছি গল ইয়াৰ ইয়াৰ লগৰ এটা আকৌ ইয়াতকে দুমাহৰহে ডাঙৰ সি তাৰ যেন তেনে ইহে অকলে থাকিলে।
এ এক প্ৰকাৰে ভালেই ভালো হ'ল দিয়ক
নহয় ইয়াৰ পিছৰ বেজ খিনি তাৰ লগতে একে মাহত জন্ম হোৱা একে লগৰ ওচৰ লৰা ছোৱালী ধে আছে সেইকাৰণে যেনিবা লগতে পঢ়া ইমান হেৰি হোৱা নাই। চিন্তা হোৱা নাই লগৰ খিনি আছেই যে
উম, উম ভালেই হৈছে ভালেই হৈছে
একেবাৰে অ একেবাৰে অচিনাকি হলেহে বেয়া লাগে অকলে অকলে বেয়া লাগে কিন্তু এতিয়া ইয়াত থকা যিখিনি আমাৰ গাঁও আছে সেইখিনি তাৰ হেৰি লগৰে আৰু
অ ভালেই হ'ল তেতিয়াহ'লে উম, উম, উম, উম, উম তেনেকে হলে ভালেহে লগৰ ল'ৰা ছোৱালীৰ লগতে পঢ়িলে মানে
অ তাপা তোমালোকৰ এতিয়া বোকা কেতিয়াৰ পৰা দিব?
আমাৰ বোকা এতিয়া দিবই চাগে জানো কোৰ চোৰ মাৰিছে। এইবোৰ ট্ৰেক্টৰ লগাইছে বাৰু
অঁ
টেক্টৰ লাগি আছে মাৰিছে দেতাই কালিয়পা
অঁ বোকা সোনকালে দিলে তে এ গম বন্ধতে দিলে যাম আৰু ৰুবলৈ তেতিয়া অকণমান ৰুই সহায় কৰি দিবলে ফুৰিবলৈও যাম আৰু কেইদিনমান থকাকে
অ' আহিব। উম, উম
তাপা বা কেইদিনমান থাকিব নেকি?
বা কেদিনমান থাকিব বুলিএ কৈছে জানো এতিয়া কি কৰে কতিয়াকে যায় কি কৰে নাজানো কেদিনমান থাকিম বুলি আহিছিলে
ভাগিনতটো ঠিকে আছে? চাগে ভাগিনটো
উম ডাঙৰ হ'ল ডাঙৰ হল খটাাসুৰ একন্বৰ তাৰ এতিয়া আঠ বছৰ হ'ব হ'ল
ডাঙয়ে হ'লগে আৰু চাওতে চাওঁতে ল'ৰা ছোৱালীবোৰ সঁচাকে ডাঙৰ হৈছে আমাৰ এতিয়া ছোৱালী ডাঙৰেই হ'ল
আহ
অ' আমাৰ এতিয়া ছোৱালী দহ বছৰ চলি আছে নহয়।
অ' অ' গ ছোৱালী দহ বছৰ হ'ল নে? আপোনালোকৰ ছোৱালীও দহ বছৰ হ'ল নে?
উম দহ বছৰ হ'ল। তাকে কৈছো ডাঙৰে হ'ল বোলো পতক তে দহ বছৰ সোমালে।
হম আজিকালি ল'ৰা ছোৱালীয়ে পটক পটক ডাঙৰ হয়।
দেটা কামলৈ গল। এ ৰাতিপুৱা খোৱা দেৰি বাৰটামান বাজিলে এতিয়া আকৌ ন খাওঁ আৰু এবাৰে যি খালোঁ আৰু
অঁ অঁ এতিয়া আও নাখায়
নাখাওঁ অঁ
উম উম অঁ হয়ো এইবোৰ দুবাৰ তিনিবাৰ বা খাই থাকিবলৈ মন‌‌ নাযায় গৰম দিনত
অঁ এবাৰহে যি খাবলৈ মন যায় আৰু দুবাৰ তিনিবাৰ খাবলৈ মন নাযায়
অঁ
বাকা তুমি কিবা এনট্ৰেন্স চেনট্ৰেন্স দিছা নে দাদা এতিয়া সেই তেজুৰ আছে তেজুত
অঁ অঁ কি কৈছিলে আপুনি
এতিয়া কিবা এন্ট্ৰেন্স কিবা কিবি দিছা নে পৰীক্ষা চৰীক্ষা অঁ এতিয়া দি থাকিব লাগে এইবোৰ কিবা কিবি পৰীক্ষাবোৰ ওলাই আছে নহয়
এ আ আৰ ই ওলাব নেকি এ দি আৰু ই ওলালে দিম আৰু
অঁ হৈ এনেই পঢ়ি খিনি এনে থকাতকে কৰি থকাই ভাল আৰু
উম কিবা এটা দি থাকিলে কেতিয়াবা
অঁ এতিয়া এই গৰম বন্ধাতে গ্ৰুপ খুলি সেই টিউচন চিউচন
অ টিউচন কৰি আছো মই টিউচন কৰি আছো আইতা ঠিকে আছে
অঁ এতয়া ঠিকে আছে তাকে তাকেহেড এই ভাল এই বেয়া
অঁ অঁ থাকিবই তেনেকুৱা বে তেনেকে থাকিব আৰু গা বেয়া হৈ থাকিব আৰু ঠিক আছে তেতিয়াহ'লে হ'ব দিয়ক মই টিউচন এটা কৰিব যাওঁ মানে
অঁ অঁ দুৱ ওচৰতে নে দুৰনি
অকমান দূৰণিত হয় সেইকাৰণে বোলে উম উম হ'ব উম